হেল্ল'
অ' শুনা পাইছা নাই অঁ কি কৰি আছা
মই এনেই বান্দাতে বহি আছো তোমাৰ।
অ', মই সেই তোমাৰ এনেই ফেনৰ তলত বহি আছো মানে এনেকুৱা গৰম পৰিছে গম পাইছা নাই। বাহিৰলৈ ওলাই যাব নোৱাৰে, খবৰ ভাল খবৰ ভালেই অ'।
মৌ আছো আৰু ভালে।
অ', বাকী খোৱা বোৱা?
খোৱা বোৱা চলি আছে ঠিকেই।
অঁ অঁ অঁ, তাকে মই সেই তোমাৰ ফোন কৰিলোঁ মানে মই তোমাৰ সৈতে ইম্পৰ্টেণ্ট কথা এটা পাতিবলগীয়া আছিলে গম পাইছানে নাই। এই এতিয়া যে তোমাৰ আমি যে ব্যৱহাৰ কৰি আছোঁ মোবাইল ফোনটো সেই মোবাইল ফোন টো মানে মোবাইল ফোনটোৰ ওপৰত মানে কিছুমান কথা পাতিবলগীয়া আছিল, মানে গুৰুত্বপূৰ্ণ। এতিয়া ধৰি লোৱা আমাৰ মোবাইল ফোনটো আমাৰ আমাৰ মানে শৰীৰটোৰ কাৰণে আমাৰ ভাল নে নে বেয়া, সেইটোৰ ওপৰত অকণমান আলোচনা কৰিবলগীয়া আছিলে। মোবাইল ফোনটো আচলতে মোবাইল ফোনে আমাক অপকাৰ কৰিছে নে নে উপকাৰ কৰিছে তাৰ বিষয়ে অলপ পাতিবলগীয়া আছে।
হয় হয়, এতিয়া কোৱা কোৱা, অ' হয় বৰ্তমান সময়তে যি মানে উম যি এটা আধুনিক যুগ আহি আছে, এই আধুনিক যুগত বৰ্তমান সময়ত বহুত কাম অ'নলাইন বৰ্তমান প্ৰাইখিনি কাম অ'নলাইত টে হয়, অ'সেই বাবে ফো অ' সেই বাবে আমাৰ হাতত অ' ম'বাইল। ফোনটো বহুতে জৰুৰী হয়, আৰু বৰ্তমান সময়ত যে আমাৰ ৰ্বাতা নিউজ সেইখিনি বহু ক'ম সময়ৰ ভিতৰতে মোবাইল ফোনৰ ইণ্টাৰনেটৰ জৰিয়তে বহুত সোনকালে এঠাইৰ পৰা আন ঠাইলৈ পাব পাৰি হয় নে নহয়।
পাব পাৰি হয়।
হয় হয় হয়, আৰু তে হয় হয়, তেতিয়া আৰু বৰ্তমান সময়ত যি শিক্ষা শিক্ষাও বৰ্তমান সময়ত মোবাইল ফোনৰ দ্বাৰাই গ্ৰহণ কৰা দেখা পোৱা যায়। যাৰ ফলত নেকি আ শিক্ষাৰ যি আ শিক্ষাৰ শিক্ষা মানে আয়ত্ত কৰা যি স্পীডটো সেই স্পীডটো বৰ্তমান সময়ত অহা দেখা বৃদ্ধি পোৱা দেখা পোৱা গৈছে। যাৰ ফল নেকি আমাৰ নতুন প্ৰজন্মৰ বহুতো সহায়ো হৈছে, কিন্তু সেই অনুপাতে বৰ্তমান সময়ত দেখা পোৱা গৈছে যে, এ যি আমাৰ নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্ম সে সেইখিনি অপব্যৱহাৰ কৰা দে দেখা পোৱা গৈছে ৰ্বতমান। হয়, হয় হয়, এটিয়া অ' এতিয়া বৰ্তমান সময়ত সেইখিনি যদি অ' সঠিকভাৱে ব্যৱহাৰ কৰা নহয়, মই ভাবিম ভৱিষ্যতলৈ আমাৰ মোবাইল ফোনটো আৰু ইণ্টাৰনেট যি আমাৰ আছে সেইখিনি মানে বহুতো ভয়াৱহতাৰ সৃষ্টি কৰিব পাৰে।
হয় হয় নিশ্চয় কৰিব পাৰে, আচলতে কি গম পাইছে নাই, মোবাইল ফোনটোতো আমাৰ চাবলৈ গ'লে এতিয়া বহুত উপকাৰ কৰিছে হয় নহয় এক কথাত চাবলৈ গ'লে। তাৰ লগতে অপকাৰো কৰিছে, মই অপকাৰ নাই কৰা বুলি নাই কোৱা, কিন্তু অপকাৰৰ লগতে কি হৈছে আমাৰ বহুত উপকাৰো কৰিছে।
কৰিছ হয়।
এতিয়া চোৱা আমি সেই আগৰ দিনত যদি তোমাৰ আগৰ দিনলৈ যদি ঘূৰি যাওঁ দেই আগৰ দিনত কি হৈছিলে তোমাৰ এজন মানুহে তোমাৰ আন এজন মানুহৰ সৈতে কথা পাতিবলগীয়া হ'লে। বা কিবা কথা আলোচনা ৰচনা কৰিবলগীয়া হ'লে কি হয় চিঠি চিঠিৰ সহায়ত কথা পাতিছিল গ'ম পাইছ নাই। এ চিঠি পঠাইছিল মানে চিঠি লিখিছিল এখন চিঠি তোমাৰ সেই মানুহজনৰ ওচৰত পোৱালে হয়তো। দুই তিনিদিন সময় লাগি গৈছিল গ'ম পাইছা নাই, কিন্তু কিন্তু সেই এতিয়া যদি আমি আজিৰ যুগত মানুহ এজন মানুহৰ যদি যদি কথা পাতিবলগীয়া হয় তেনেহলে তেওঁ যিমানেই দূৰত নথাকক গম পাইছা নাই আমাৰ আমি তোমাৰ দহ ছেকেণ্ড বিশছ ছেকেণ্ডৰ ভিতৰত আমি সেই ব্যক্তিজনৰ সৈতে যোগাযোগ কৰিব পাৰোঁ গম পাইছা নাই। আচলতে মোবাইল ফোনতে আমাক কিমান উপকাৰ কৰিছে হয় নহয়। আমাক কিমান সহায় কৰিছে, এতিয়া তোমাক অ' আগ আগৰ দিনত হয়তো তোমাৰ কেতিয়াবাতো তোমাৰ এমাহো লাগি গৈছিল এখন চিঠি তোমাৰ বেছি দূৰ হ'লে। এখন চিঠি তোমাৰ অ' এখন যিদি তোমাৰ সেই গন্তব্য স্থানত পাওঁতে সেই মানুহজনৰ ওচৰত পাওঁতে হয়টো এমাহো সময় লাগি গৈছিল, কি কিন্তু তোমাৰ এতিয়া যেতিয়া এতিয়া মোবাইল ফোন আহি গ'ল মোবাইল ফোনৰ জোহত মোবাইল ফোনৰ ফলত কি হয়। তোমাৰ দৰকাৰ হ'লে এখন তোমাৰ। এখন আমাৰ দেশৰ পৰা তোমাৰ বিদেশলৈও তোমাৰ ফোন কিন্তু তোমাৰ দহ ছেকেণ্ড বিশ ছেকেণ্ডৰ ভিতৰতে আমি কথা পাতিব পাৰো, বিদেশলৈ ফোন যাব সেই ফোনৰ ফলত আমি কি হয় আমি মুখামুখিকে বহিও আমি মানে কথা কথা বতাৰ নিচিনাকে আমি কথা পাতি থাকিব পাৰো।
উম পাৰো পাৰো হয় নিশ্চয় পাৰো হয়।
সেইটো এটা হৈছে ডা ডাঙৰ সুবিধা গ'ম পাইছা নাই।
সুবিধা হয়, হয়।
এতিয়া তোমাৰ কি হয় মোবাইল ফোনৰ জৰিয়তে কি হৈছে। আমাৰ যিসমূহ ল'ৰা ছোৱালী উঠি অহা নৱপ্ৰজন্ম এই নৱপ্ৰজন্মই কি হৈছে তোমাৰ বহুত কথা শিকিব পাৰিছে। তোমাৰ ধৰি লোৱা এতিয়া তোমাৰ বিদ্যালয়ত সকলোৱে তোমাৰ ভালকৈ পঢ়োৱাব নোৱাৰে মানে পঢ়াব পাৰে কিন্তু ল'ৰা ছোৱালী সকলোৱে মানে বুজি নাপাই গ'ম পাইছা নাই। কিছুমান মানে চবৰে ধৰি লোৱা তোমাৰ শিকোৱা ষ্টাইলতটো বেলেগ বেলেগ। নহয় জানো গতিকে গতিকে কি হয় কিছুমান ল'ৰা ছোৱালীয়ে মানে কিছুমান শিক্ষকে বুজালে ভালকৈ বুজি নাপায়। যাৰ যাৰ ফলত কি হয় তেওঁলোকে ভালকে সেই বস্তুটো আয়ত্ব কৰিব নোৱাৰে কিন্তু এতিয়া মোবাইল ফোনৰ ফল কি হৈছে গ'ম পাইছা। পাইছা নে নাই তুমি কিবা এটা বস্তু আমি সেই মোবাইল ফোনত চাই মেলি সেই বস্তুটো আমি ভালকৈ অধ্যয়ন পাৰু ভালকৈ বুজিব পাৰো। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে, মোবাইল ফোনটোৱে আমাক বহুত সুবিধা কৰিছে।
কৰিছে হয়, হয়।
আজিকালি তোমাৰ মোবাইলত তোমাৰ ই মেইলো কৰিব পাৰি ই মেইলৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য আদান আদান প্ৰদান কৰিব পাৰি হয়নে নহয় গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ ইণ্টাৰনেট অ' ইণ্টাৰনেট আৰু মোবাইলে আমাৰ বহুত। হেতু কাৰণে সুবিধা আগবঢ়াইছে।
হয়, কিন্তু এটা ভেতিত
অ' কোৱা।
এটা এটা মুণ্ডত দুটা পিছিৰ দৰে এটাি এটা মুণ্ত দুটা পিছিৰ দৰে সকলো হয়। এটা মৰা দুটা ভিত দৰে সকলো কামৰ ভাল বেয়া থাকেই তাক আমি ব্যৱহাৰ কৰাটোহে আ তে ভালকে কৰিব লাগে হয় নহয়?
এতিয়া তুমি চোৱা তোমাৰ এতিয়া যদি উপকাৰৰ কথা কৈছো দেই উপকাৰ আৰু এটা হৈছে কি গমপাইছানে তোমাৰ আগতে তোমাৰ যিহেতু ডিজিটেল পেমেন্ট ব্যৱস্থা নাছিলে হয় নহয়, তেতিয়া তেতিয়া কি হৈছিলে মানুহ বিলাকে ত তোমাৰ ধৰি লোৱা কোনোবা এজন ব্যক্তি যিনিবা একদম পুৰা চিৰিয়াছ দহ মিনিট যেনিবা বা আধা ঘণ্টাৰ ভিতৰত তোমাৰ পইচা যোগান ধৰিব লাগে যে অপাৰেচন কৰিব লাগে মানুহজনৰ হয়নে নহয়। তেতিয়া তেতিয়া কি আছিলে তোমাৰ সেই আধা ঘন্টা সময়ত হয়তো এজন মানুহে তোমাৰ অপাৰেচন কৰিবৰ কাৰণে উপযুক্ত পইচা তোমাৰ দিব নোৱাৰিবও পাৰে, জমা নাথাকিবও পাৰে। হয়, নহয়, আৰু হয়তো সেই পইচাখিনি তোমাৰ ঘৰতো থাকিব পাৰে।
হয়, হয়, হয়, হয়।
কিন্তু তোমাৰ এতিয়া তোমাৰ যেতিয়া ডিজিটেল পে'মেণ্ট ব্যৱস্থা। আচ আহি গৈছে এতিয়া তোমাৰ সেইবিলাক বহুত উন্নত হৈ গৈছে গম পাইছা নাই
উন্নত হৈছে হয় হয়।
অ', এতিয়াতো কি হৈছে তোমাৰ এক মিনিটৰ ভিতৰত তোমাৰ এই য'ৰ পৰা ব ঘৰৰ পৰা তোমাৰ পইচা পঠিয়াই দিব পাৰিব তোমাৰ একাউন্তলৈ, সেইটো তোমাৰ ডিজিটেল পেমেণ্ট ব্যৱস্থা কাটো মানে তোমাৰ বেংকৰ সৈতে মোবাইলৰ সৈতে লিংক আছে মানে, গতিকে তোমাৰ তোমাৰ এখন কিউ আৰত যদি তুমি ফটো মাৰি যদি পইচাটো পঠাই দিয়া তেনেহ'লে তোমাৰ সেই পইচাটো গৈ মানুহজনৰ মোবাইলত বেংক একাউণ্টত সোমাই যাব আৰু তাৰ পৰা এতিয়া, হয় এতিয়া তোমাৰ সেই পইচা আদান প্ৰদান কৰিবলৈ তোমাৰ সুবিধা হৈছে এক মিনিটৰ ভিতৰতে আমি তোমাৰ ধৰি লোৱা এক লাখ লাখ টকা আমি অ', লগত লগত আমি ট্ৰেঞ্জেকশ্যন কৰিব পাৰোঁ হয় নহয়। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ বহুত সু ধা মোবাইলৰ পৰা আমি বহুত সুবিধা লাভ কৰিছোঁ হয় নহয় এতিয়া আমি অ', এতিয়া আমি মোবাইলৰ তোমাৰ মোবাইল ফোনৰ ইমানখিনি সুবিধাৰ কথা আমি কৈছোৱেই মই কৈছোৱেই ইমানখিনি সুবিধাৰ কথা কিন্তু ইয়াৰ লগতে কি হয় মোবাইল ফোনৰ কিছুমান অপকাৰো আছে গম পাইছা নাই, এতিয়া অ', তুমি সেই মোবাইল ফোনৰ অপকাৰৰ বিষয়ে কি ক'বা? কি কি অ অপকাৰ হ'ব পাৰে?
বৰ্তমান সময়ত মোবাইল ফোনৰ যি ইণ্টাৰনেট বৰ্তমান ইণ্টাৰনেটে কথাকে ক'ব লাগিব, ইণ্টাৰনেটৰ বহুতো মানুহে দুব্যৱহাৰ কৰা দেখা পাওঁ। বহুতে বিভিন্ন বৰ্তমান সময়ত এয়া ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ অশ্লীল ভিডিঅ' অশ্লীল ফটো বনাই বিভিন্ন ধৰণৰ অহ উৰা বাতৰি খন্তেকতে এ মানে ভাইৰেল কৰি দেখা পোৱা যায় যাৰ ফলত নেকি সমাজৰ মাজত বিভিন্ন ধৰণৰ অহ অ', মানে বিভিন্ন ধৰণৰ সমস্যা দেখা পোৱা যায়। গম পাইছা নাই, হয় হয় আৰু বৰ্তমান সময়ত সেইখিনি যদি কণ্ট্ৰল কৰা নহয় তেলে মই ভাবিম ভৱিষ্যতলৈ আৰু আশংকা থাকিব
হয় হয় নিশ্চয় নিশ্চয়। আৰু হয়তো ইয়াৰ লগতে তোমাৰ আৰু কিছুমান অসুবিধা আছে হয় নহয়। এতিয়া তুমি আৰু আৰু আৰু অসুবিধা ক'ব পাৰিবানে তুমি?
অ', হয় এতিয়া বৰ্তমান সময়ত আমাৰ যি দেখা পাবলৈ উম, তুমি হয়তো দেখিছা আহ বৰ্তমান সময়ত যিখিনি আমাৰ সৰু সৰু যিখিনি ল'ৰা ছোৱালী সেইখিনিয়ে মোবাইল ফোন নহ'লে ভাতে নাখায়। বৰ্তমান হয় হয় নহয়, হয় হয়, উম হয় হয়, সেইখিনি সেইখিনিতো এতিয়া য মানে সেইখিনি আমি মানে ভালদৰে ল'ব লাগিব। বৰ্তমান সময়ত সৰু ল'ৰা-ছোৱালীয়েতো মোবাইল নহ'লে ভাতে নাখায়, আৰু যিসকল এতিয়া আমাৰ ডাঙৰ অৱশ্যে সেই সকলে আৰু নিবিচাৰে।
উ, উ।
আচলতে সেইটো নহয়, আমি সকলোৱে ব্যৱহাৰ কৰিব লাগিব ইয়াক বহুত কম সময়ৰ ব্যৱহাৰ কৰিব লাগে। আৰু বৰ্তমান সময়ত যি ইণ্টাৰনেট, মানুহ এতিয়া বৰ্তমান বহুত এলেহুৱা হৈ গৈছে তুমি গম পোৱা নাই? এতিয়া বৰ্তমান আগতেতো মানুহে, হয় বৰ্তমান সময়ত আগ মানুহে নিজৰ যি প্ৰয়োজনীয় তথ্য সেইখিনি নিজে আহ, বিচাৰি গোটাই লয় কিন্তু বৰ্তমানত যিখিনি তথ্য লাগে ইনষ্টেটলি বৰ্তমান সময়ত ইন্টাৰনেটত চাৰ্চ কৰি সেইখিন বিষয়ে জানো যাৰ ফলত আমাৰ মানুহ মই মম্তিষ্ক এলেহুৱা হোৱাৰ লগতে মানুহো বহুতেই এলেহুৱা হৈ গৈছে আৰু ভৱিষ্যতলৈ আশংকা থাকিব যে মানে যদি এলেহুৱা হৈ থকা হয় তেতিয়াহ'লে ভৱিষ্যতলৈ হয়তো মানুহৰ যি আহ উ। কাম কৰিব পৰা যি সক্ষমতা সেইখিনি হয়তো হেৰাই থাকিব পাৰে।
হেৰাই থাকিব পাৰে হয় এইটো তুমি এটা গুৰুত্বপূৰ্ণ কথা কৈছা। এতিয়া কি হৈছে মানে মানুহে যিমানেই মোবাইল ইউজ কৰিছে, সিমানে মানুহ বিলাক মোবাইলৰ প্ৰতি আসক্ত হৈ হৈ গৈ আছে হয় নহয়? মোবাইল মা-মানুহে কি হৈছে তোমাৰ এতিয়া মোবাইলৰ ফলত কি হৈছে, মানুহবিলাক এলেহুৱা হৈ পৰিছে নহয় জানো? এতিয়া, এতিয়া তোমাৰ অত্যাধিক যদি মানুহে মোবাইল তেনেহ'লে বহুত সমস্যা হ'ব পাৰে গম পাইছা নাই তুমি এতিয়া কৈছাই, অ', মানুহে তোমাৰ এলেহুৱা হৈ যায় তোমাৰ কাম কৰিবলৈ মন নকৰে, আৰু কি হয় তোমাৰ অত্যাধিক যদি তুমি দীৰ্ঘ সময়ত যদি মোবাইল ব্যৱহাৰ কৰা গম পাইছা নাই? এতিয়া প্ৰথম কথা আমাৰ চকুৰ সমস্যা হ'ব। আমাৰ, অ', আমাৰ সেই চকু ৰেতো আমাৰ চকুত পৰিলে আমাৰ চকুৰ সমস্যা হ'ব। তাৰপিছত কি হয়, অ', বহুত মানুহৰ এতিয়া টোপনিৰ অসুবি হ- হয় মোবাইলৰ ফলত, গম পাইছা নাই? বেছি দেৰি যদি তোমাৰ মোবাইল চাই তেনেহ'লে কি হয় মানুহৰ টোপনিটো কমকৈ ধৰে। নে টোপনি নাযায়। গম পাইছা নাই? সেইটো এটা প্ৰব্লেম। আৰু কি হয় মানুহ বিলাকৰ মানে আজিকালি মনোযোগ হ্ৰাস হৈ যায়, গম পাইছা নাই? তোমাৰ কোনো কোনো কামত মনোযোগ নবহে গম পাইছা নাই? গতিকে তোমাৰ আৰু মানুহবিলাক মানে স্থিৰ হৈ থাকিব নোৱাৰে, অস্থিৰ হৈ থাকে মানুহবিলাক। গম পাইছা নাই? গতিকে সেইবিলাক মোবাইল, অ', মো মোবাইল ফোনত তোমাৰ, মোবাইল ফোনে আমাক শাৰীৰিকভাৱে এনে এনেধৰণে দুৰ্বল কৰি পেলাই গম পাইছ ছা নাই? আমাৰ শৰীৰটো, অ', আমাৰ স্বাস্থ্যতো ক্ষতি কৰে গম পাইছা নাই মোবাইলে। তোমাৰ, অ', গতিকে আমাৰ সেই মবাইল ফোনটো আমাৰ যেনেকৈ ভাল তেনেকে আচলতে কিছুমান ক্ষেত্ৰত আমাৰ মোবাইল ফোনটো বেয়াও গম পাইছা নাই? গতিকে গতিকে আমি মোবাইল ফোনৰ ব্যৱহাৰটো আমি অ' সদায় কৰিব নালাগে, আমি যি আমাৰ ইমাৰ্জেঞ্চি বা দৰকাৰ হ'লে হে আমি মোবাইলৰ প্ৰয়োগ কৰিব লাগে গম পাইছা? নাই, এনেয়াত অ'। ইনে তোমাৰ এনি টাইম মোবাইল ফোনটো ব্যৱহাৰ কৰি থ- থকাটো একদম ভাল নহয়।
ভাল নহ।
মোবাই, মানে মোবাইল ব্যৱহাৰ কৰণে বহুত সাৱধানতা ল'ব লাগে গম পাইছানে? আমি যদি, আমি যদি সাৱধানতা অৱলম্বন কৰোঁ তেনেহ'লে হয়তো আমাৰ সেই মোবাইলৰ পৰা ইমান অসুবিধা নহ'ব গম পাইছা?
নহ'ব হয়, হয়, হয়।
আমি, সেইবাবে আমি মোবাইলৰ মোবাইল ফোনটো আমি অ'ভালকৈ চলাব লাগে গম পাইছানে? আমি, অ', আমি আমাৰ মোবাইল ফোনটোক আমি ৰেগুলাৰ ইউজ নকৰি আমাৰ কেৱল দৰকাৰৰ সময়তহে ইউজ কৰিব লাগে সেইখিনি আৰু কথাখিনি মোবাইলৰ বিষ মোবাইলৰ অ মোবাইল ফোনটো আমি অ দৰকাৰত অকল ইউজ কৰিব লাগে আৰু অদৰকাৰী কামত এনেই ইউজ কৰি আমাৰ স্বাস্থ্যটো আমি হানি কৰিব নালাগে
নালাগে হয় হয়
গতিকে সেইখিনি আৰু কথাখিনি আৰু তোমাৰ বহুত কথা আছে মোবাইল ফোনৰ ওপৰত ক'বলগীয়া কিন্তু মানে, মোৰ মানে তোমাৰ সেই এফালে যাবলগীয়া হৈ আছে মানে। গম পাইছা নাই? সেইকাৰণে তোমাৰ সেই, অ'। কথা পাতিম, কথা পাতিম গতিকে সেই মোবাইল ফোনৰ টপিকটো আমি ইয়াতে এতিয়া সামৰিছ আৰু, তা মই আক অ', আকৌ এদিন ইয়াৰ বিষয়ত ইয়াৰ ওপৰত ভালকৈ গভীৰভাৱে আলোচনা কৰিম বাৰু। তেতিয়া, তেতিয়া আজিলৈ ৰাখিছোঁ আৰু ন?
অঁ অঁ তিয়া ঠিক আছে।